হেল্ল।
হেল্ল।
কি কৰিছা?
এ, মই মানে ভাত চাত খাই উঠি বাচন বৰ্তন সামৰি আহিছোঁ আৰু।
অ। মৌ সেই খাই মেলি এতিয়া আজৰি হৈ আহিছো
উম তুমি খালা ভাত?
খালো খালো
অকলে অকলে পৰি থাকা যে মই
অহ
তাকে কালি মিছকল এটা পালো মানে পৰা
অ ভালেই কৰিলে ভালে, আপুনি কালি মিছকল পালে আজিহে ফোন কৰিছে
কিমান এতিয়া তোমালোক এতিয়া গাভৰু ছোৱালী এতিয়া সময় আছে ন, মোৰনো আৰু কি
তাকে তাকে তাকে বাকী খুৰা ভাল
উম আছে, গাত এই অকমান গাটো দেখোন জ্বৰ জ্বৰ কৰি আছে তাকে সে কৰি লৈ পেলাই এতিয়া, এতিয়া শু মানে সেই শুবলৈ যাবলৈ ওলাইছে
পিছত পিছে এতিয়া ল'ৰা কত আছে
সি এতিয়া হেৰিত, সেয়া তাতে আছে আগৰ জেগাতে
অহ, অ তাৰ ভালেই নহয়
অ ভালে আছে দিয়া
বহুত দিন হল তাক দেখা নাই মাতটো শুনা নাই
নাই দেখা ন
নাই নাই
সি আহিছিলে হেৰিতে বহাগৰ বিহুত তাৰপিছত, তোমালোকৰ সেইফালে যোৱা নহল যেনিবা
তাকে, দেখা নাই যে
উম
আজিকালি এনেও মানুহৰ সময়ে নাই আৰ, আৰু ই আহিছে যেতিয়া ঘৰখনতো থাকিব বিচাৰে লৰাটোৱে
সেইটো হয় সেইটো হয় হে হে হয় অ এ যোৱা পছন্দ বেয়া লাগি থাকে
উম
বৰ বেয়া লাগে মনটো
চবৰে হয় উপায় নাই উপায় নাই
সেয়াই আৰু
বাকী, খোৱা বোৱা হ'ল ন
উম', বনালো খালো, খাই আকৌ ধুই থলো বাচন কেইটা
নাপাই দেই।
এ হেৰি, তোমাৰ মাক কেনেকুৱা কোৱাচোন এতিয়া মাজতে পৰিছিল বুলি শুনিছিলো সেইটো খবৰ মই লবয়ই পৰা নাই।
মা কি কব আৰু মা এইটোৰ পিছত সেইটো হৈয়ে থাকে চুন মা দেউতাৰ।
উম', সেই মাও সেই মোৰ নিচিনাই হ'ল বৰ
উম', বয়সো হৈ আহিছে যে বেমাৰ বাাৰি থাকোতে যায় আজিকালি। আজিকালি ইঞ্জিন বিলাকৰ কেপাচিটি বেয়া হৈছে। বৰ সোনকালে সোনকালে প্ৰব্লেম হয় বহুত যায় বহুত যায় হবনে এতিয়া তেওঁৰে চাম
নাই দিয়া। আজিকালি নিৰোগী সংসাৰ নেদেখাই হলো দেখোনো অ।
উপাই নাই।
হয়', সকলোৱে ঘৰত আৰু বেমাৰ আজাৰ থাকেই আৰু কি কবা আমাৰ টো এতিয়া খুৰাৰ আছে চুগাৰ আছে। মোৰ আছে সেয়া কঁকালৰ। বিষ।
মোৰ দেউতাৰো আছে নহয় চুগাৰ।
খোৱা বোৱা বিলাকতো অকমান সাৱধানতাটো থাকি ৰাখিব লাগে, কি কৰিবা?
এতিয়া হাৰ্টৰ অকন প্ৰব্লেম।
কাৰ? তোমাৰ দেউতাৰ?
ও',
অ হাৰ্টৰো আহি গ'ল নেকি? কি কৰি বাৰু অকণমান সাৱধানে থাকিবলৈ দিব।
উপাইটো নাই।
উম', উপায় নাই এতিয়া হ'লেও আৰু কিনো কৰিম।
কিনো কৰিবা এতিয়া?
উম',
হব লগাটো হবয়ে বেমাৰ আজাৰ আৰু
তাকে।
সমস্যা বৰ সমস্যা ও আই, আৰু সেই বস্তুবিলাকো খোৱা বোৱা শাক চবজি ফল মূল এইবিলাক হৈছে বহুত আমাৰ
এ বহুত বহুত।
উপায়টো নাই তাকে নাখালেও নহয় কৰা মানুহ নাই ঘৰত বা কৰিলেও হবও লাগিব। সেই এটা কথা।
এইটোৱে।
উম।
কি যে হব!
তুমি এতিয়া কি কৰি আছানো?
মই আছোঁ ঘৰত এফাল হিফল ইটো সিটো কৰি। আৰু কাম বুজিবলৈ বেছি সমূহ পোৱা নাই যে।
অ এইবিলাক ইণ্টাৰভিউজ
অ আজিকালি উলাইছে যে তা
অ', দিয়াচোন ভালকে দিয়া। অকমান কষ্ট কৰি লাগিও যাব।
কেতিয়াবা লাগিবও পাৰে সেইটো আশাতে আছো আৰু।
লাগিব লাগিব কিয় নালাগিব আজি হোৱা নাই কাইলৈ হ'ব চিন্তা কৰিব নালাগে এই বচ হোৱানাই অহা বছৰলৈ হ'ব। আশাটো এৰি নিদিবা। বুজিছা?
আপোনালোকৰ আশীৰ্বাদ থাকিলে হ'ব আৰু।
কিয় নাথাকিবনো! নিজৰ ছোৱালীৰ নিচিনা ভাবোআ আশীৰ্বাদ সদায় থাকিব, খালি আশাটো নেৰিবা।
তাকে চেষ্টাও লাগিব আৰু
অ', সেইটো হয় - সেইটো হয় ভাগ্য লাগেই, তাৰমানে অকল ভাগ্য অকল চেষ্টা কৰিলেও নহয় দুইটা লাগিব আই।
সেইটোৱে উম। এতিয়া বাকী আপোনালোকক পৰিয়ালৰ ভাল? সকলোৱে।
অ চবৰে ভাল আৰু।
ভাল মানে কি এইটো সিটোতো থাকে আও।
সেইটো থাকিবই তাৰ মাজতে চলি ফি আছো যেতিয়া! একেবাৰে সুস্থনো কোন আছে। যে আজিকালি
অ।
সি কাম বেমাৰ আজাৰৰ মাজেদি চলি ফি খাই মেলি নিজে এতিয়াতো নিজে কা কামলা নলগোৱাকৈ নিজে উ দুবেলা দুমিঠি ভাত কানি কাপোৰ কিতাপ
কিন্তু আপোনালোকৰ আগৰ কুটা মানুহখিনি বেছি ভাল হৈ আছে আজিকালি
অ আমাৰ আগৰখিনি, আমাৰ মাহঁতৰ কথা কৈছো মাহঁতে বহুত ভাল হেৰি কৰি মানে ভাল খাদ্য খাবলৈ পালে বহুত দিন ভালেৰে থাকিলে।
অহ।
এইবিলাক চব খাদ্য পাতি পুৰা কৰ্ম পৰা আজিকালি দেহাবিলাক মানুহৰ ৰেষ্টেই হ'ল আগৰ নাই নাই বহুত কাম কৰিছিলে এতিয়াতো সেইবিলাকো নাই ইমানো নাই দিয়াচোন আমিতো ঢেঁকী মাৰিবই নালাগে আগতে ঢেঁকী দিব ধান খুন্দিব হেৰিয়ত ধান কাটিব যাব অতৰ কাম বন কৰি মানুহখিনি কিমান সুস্থ সবল হৈ আছিলে।
অহ।
কি কৰিবা আও এইবিলাক সময়ৰ মানে পৰিৱৰ্তন বুজিলা।
তাকে।
উপায়টো নাই আৰু। অ ঢেঁকীতে ধান বানে আগতে।
অ আমাৰ মাহঁতে বান্ধিছিলে এইতিয়া জানো আমি বান্ধিছো?
আমাৰ মাহঁতেও বানিছিলে দেই আ-আমাৰ আগতে আমাৰ আইতাই আগতে কয় পিঠা খাব মন আছে যদি ঢেঁকী দে হম হম। তেনেকে আমি ঢেকি দিওঁ।
আছে এতিয়া আৰু বোৱাৰী হৈ অহাৰ পৰা কিন্তু নাই কিয় হল কি
আজিকালি আকৌ হেৰিতে ধুনীয়াকে গৈ পেলা
উম
মেচিনতে
অ দিয়া মোৰ মৰণা নাইকিয়া হ'ল
উম অ এইবোৰ নাই আৰু মেচিনত ৰোৱা মেচিনতে কাট
চব চব চব মেচিনৰ কি
দি নাথৰ পৰা বেয়াহে হৈছে
বেয়া হৈছে মানুহৰ শৰীৰ বিলাক অকমাণ্য হৈ গৈছে গৈ কৰ্ম নকৰা ফলত অকমাণ্য হৈছে বেমাৰে বাহ লৈছে হয়
উম
মানুহৰ কৰ্ম কৰিলেহে শৰীৰটো এক্সাৰচাইজো হৈ থাকিল হয় কি ক বা
উপায় নাই
উপায় নাই উপায় নাই চলিছে হৈছে তেনেকুৱা
ধুনীয়াকে কৰি থাকিব লাগিব
উম হুম
আজিকালি মাটি চলাই থাকে খেতি নকৰে
নকৰাই হ'ল কৰিলো
আৰু বহুত খৰচ তাতে কিনিছ ভাল বুলি
কছ এতিয়া গাঁৱত জেগা বিলাকতো য'ত য'ত কৰে ত'তো এতিয়া মৰণা নাইকিয়াই হ'ল আজিকালি
নাই মেচিন আছে নহয়
মই
অকণ খৰতে হয় সুবিধা খিনি ল'বলৈ হ'লে তাৰ বাবত বেমাৰ হৈছে
সেইটোৱে
উম।
এই মাঁহত শুলে নেকি নাই
নাই নাই শুলে শুলে।
অ মাঁহত শুলে
উম।
অ
মই অকমান মোবাইল চোবাইল চাই বা কৰি মেলি থাকো। আপুনি ফোন কৰিলে ভালে লাগে। কেতিয়াবা আকৌ
তাকে মই বোলো নাই খবৰ এটাও লওঁ। তাকেটো মাৰো খবৰ পোৱা নাই। সেইদিনা পৰা বুলিও শুনিলো কৰিবও পোৱা নাই।
অ এ এইবো হয়ে। সেইয়া আৰু এইবোৰ ঘনাই হবলৈ লৈছে আজিকালি খালি দিন বাগৰি গৈ থকাৰ পিছত।
সেয়া এতিয়া বয়স ৰৈ নাথাকে নহয় আমাৰ এতিয়া বয়সবোৰ গৈ আছে ন।
উপায় ও নাই।
কিবা কি বাৰু দিয়া এতিয়া।
ঠিক আছে হ'ব, দিয়ক ভালে থাকক আৰু আপুনি।